কি খবৰ?
অ, ভাল - ভাল তোমাৰ ভালনে?
অ, আছো - আছো আহ কি কৰিছা?
আছো এনে ৰবা আহ, চাহ তাহ খালো তুমি - তুমি কি কৰিছা?
মইয়ো আছো এনেই ময়ো চাহ চাহ খালো বাৰু ব্যস্ত আছা নেকি।
অ, নাই - নাই কোৱাচোন।
নাই মানে কিবা আলোচনা এটা কৰিম বিষয় এটা মানে
অহ, সুধা - সুধা।
অ, মানে পৰিষ্কাৰ পৰিচ্ছন্নতা তুমি এই বিষয়টোৰ বিষয়ে কি ভাবা মানে কি ক'বা তুমি?
উম, পৰিষ্কাৰ পৰি্ছন্নতত আমাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। আমাৰ চবৰ বাবে উম, ধৰা পৰিষ্কাৰ পৰি উম। উম, যোনটো মানে পৰিষ্কাৰ পৰিৱেশে মানুহ মানুহক সুস্থ আৰু আহ সুখী জীৱন যাপন কৰাতো সহায় কৰে ধৰা।
উম- উম ঠিক কৈছা- ঠিক কৈছে মানে এ এইটো নহয় যে কেৱল নিজৰ ঘৰ ৰাখিবলৈ ৰাখিলেই নহব লাগে কিন্তু আমি আমাৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ ৰাখিব লাগে বুলি ময়ো ভাবো দেই
পৰিষ্কাৰৰ পৰিচ্ছন্নতাৰ অ, অবধ ভিন্ন ৰোগৰ সৃষ্টি হব পাৰে ধৰা লেতেৰা পেতেৰাকে থাকিলে। ত, সেয়েহে মানে স্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিৱেশটো অতি প্ৰয়োজনীয় বুলি মই ভাবো।
উম, অ - অ মানে ব্যক্তিগত পৰিষ্কাৰ পৰি পৰিচ্ছন্নতাৰ বিষয়ে কি ক'বা তুমি?
অ ব্যক্তিগত উ পৰিষ্কাৰ পৰি্ছন্নতাৰ ভিতৰত আহ মই ভাবো যে নিয়মিত গা ধোৱা নিজৰ মানে নিজৰ
উম
শৰীৰটো চাফ চিকুণকে ৰাখা আৰু ত তাৰপৰা ভাজি কৰা তাৰপৰি হাত ধোৱা পৰিস্কাৰ কাপোৰ পিন্ধা। অ দাঁত পৰি কৰা আদি এইটো অন্তৰ্ভুক্ত বুলি মই ভাবো
অঁ। এ উ এইটো ভাবা নেকি তুমি যে হাত ধোৱাৰ গুৰুত্ব বহুত বেছি বুলি
অ হয় চোৱা বিশেষকে খোৱাৰ আগতে মানে আমি ধৰা ক'ব পৰা বাহিৰৰ পৰা আহিলো বাহিৰৰ পৰা আহোতে আমাৰ বহুত ধূলি মাকতি আমাৰ লগত আহে ন লেতেৰাবোৰ বস্তুৰ যে এ আৰু কিছুমান বস্তু আমি বজাৰত বস্তু দৰদাম কৰোতে আমি চু সেইটো চুই পেলাই আমি চাই চাওঁ নহ বস্তুবোৰ ত' সেইটো কাৰণে ত' বাহিৰৰ পৰা আহ পৰা মানে খোৱাৰ আগতেতো হাত ধুবই লাগে আৰু লগতে বাহিৰৰ পৰা আহি হাত হাত ভৰি ভালকে ধোৱাটো উচিত আৰু মোৰ মতে আৰু উম তেতিয়াহে ইয়াৰ ফলত মানে বহুত জীৱ জীৱাণুৰ পৰা যোনবোৰ বীজাণুবোৰ
বীজাণু ওহো
অ বীজাণুৰ পৰা মানে আমি ৰক্ষা পাব পাৰো বুলি মই ভাবো
অ অ সেইটো হয় বাৰু ঠিক কৈছা কিন্তু অ নিজৰ ঘৰ পৰিষ্কাৰ ৰখাৰ বাবে কি কৰিব লাগে বুলি ভাবা তুমি
অ এতিয়াটো এইটো ধৰা ঘৰৰ মজিয়া মচিব লাগে তাৰ পা পাকঘৰ হওক বাথৰুম হওক এইবোৰ সকলোবোৰ অ নিয়মিত ভাৱে আমি নিজে পৰিষ্কাৰ কৰি- কৰি থব লাগে আৰু উম কিছুমান জাবৰ জোথৰ বোৰ সেইবোৰ যতে ত'তে যিকোনো ঠাইতে পেলোৱাটো উচিত নহয় মানে এতিয়া যা ত সেইটোয়ে মানে জাবৰ জোথৰবোৰ মানে আৱৰ্জনাবোৰ ভালকে এটা নিৰ্দিষ্ট ঠাইত পেলাই থব লাগে যাতে কাৰো বাবে অ ক্ষতি নহয় আৰু।
উম উ। এতিয়া- এতিয়া তুমি এতিয়া যিহেতু কলা আৱৰ্জনা ব্যবস্থাপনা মানে ৱে মেনেমেন্টত তাৰ বিষয়ে তুমি কি ক'বা?
আৱৰ্জনাৰ ব্যস্তৱনাৰ বিষয়ে সঠিকভাৱে ক'ব গ'লে মানে, পেলোৱাৰো পোন ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।
অ', ইয়াত যেহি যিকোনো মান ডাষ্টবিনো দি দিয়া থাকে। এইবিলাকত নেপেলাই আমাৰ এতিয়া যিবিলাক মানুহে। ৰাস্তা চস্তাই পেলাই থাকে বা ক'ৰবাত বেলেগত পেলাই দিয়ে।
উম, সেইটোয়ে, সেইটোয়ে মানে আৰু এটা আছে আছে নহয় ৰিচাইকেল, ৰিউজ সেইটো, সেইটো, সেইটো চাইকেলটো মানি চলিব পাৰি আৰু ধৰা আহ শুকান আৰু কোনো ভিজা আৱৰ্জনাবোৰ সেইটো দুইটা একলগ কৰি থব নালাগে, নহলে মানে বহুত সেইটোৰ পৰাও বীজাণু আহিব পাৰে।
অ', আহিব পাৰে আহিব, আৰু এ' প্লাষ্টিকৰ ব্যৱহাৰৰ পৰিৱেশ ক্ষতি কৰে বুলি ভাবানে তুমি?
হয় ধৰা, এতিয়া আমিতো মানে উম মই কৈছো হয়, কিন্তু মানে, আমিতো সকলোৱে অধিক মাত্ৰা প্লাষ্টিক ব্যৱহাৰ কৰিয়ে আছো, বৰ্তমানলৈকেতো আমি কৰিয়ে আছো ন'। ত', ক'ব গ'লে অধিক প্লাষ্টিক ব্যৱহাৰেটো মাটি, মাটি হওক বা পানী আৰু পৰিৱেশটো দূষিত কৰে, ত', সেয়েহে মানে এইটোতো আগৰ পৰা কৈ আহিয়ে আছে চবেই যে, কাপোৰৰ বেগ বা পোন ব্যৱহাৰযোগ্য সামগ্ৰীটো ব্যৱহাৰ কৰা উচিত।
উম, আ আৰু আমাৰ যিবিলাক বিদ্যয়ালয় আৰু মহাবিদ্যালয়টো মানে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো ভাল বা উচিত বুলি মই ভাবো।
অ', ছাৰ, অ', যদি শিপ-শিপা নিচিনাটো পৰিষ্কাৰ থাক-থাকিলে থাকে, তেন্তে শিক্ষাৰ্থীৰ মাজতো ভাল অভ্যাস গঢ় লৈ উঠিব।
অ', অ', অ', সেইটোৱে আৰু এ', যিবিলাক আমাৰ ৰাজহুৱা স্থান উম, এ, যেনে এতিয়া কি বুলি কওঁ, কাৰোবাৰ এতিয়া ধৰ ৰাস্তাই হওঁক বা অ', ক'বাৰ এতিয়া খেলা ধলা পাৰ্ক হওঁক, বজাৰ একদম ব'ৰ। আৰু আৰু কিছুমান আৰু পৰিষ্কাৰ ৰখা দায়িত্ব কাৰ বুলি ভাবা তুমি?
এইটো চোৱা, এতিয়া এইটো অকল কেৱল, অ', চৰকাৰৰ দায়িত্ব বুলি নকওঁ। প্ৰতিজন এটা এটা নাগৰিকৰ দায়িত্ব আছে। কাৰণ নিজৰ চৌপাশটো পৰিষ্কাৰ ৰখ সেইটো চবৰে দায়িত্ব থাকে ন। ত', অ', সেইটোৱেইটো আমি সকলোৱে মিলি আমাৰ চৌপাশটো, মানে ৰাজহুৱা যোনবোৰ স্থানবোৰ, সেইবোৰো ভাল কে অ', পৰিষ্কাৰ কৰি ৰাখাটো আমাৰে দায়িত্ব। সকলোৰে দায়িত্ব। এটা এটা নাগৰিকৰ দান। দায়িত্ব বুলি মই ভাবো।
উম, আৰু আজিকালিতো দেখি দেখিছাই চাগে ময়ো দেখিছো। মানে, বহু সময়ত মানুহে ৰাস্তাত প্লাষ্টিক এই গুটকাৰ পেকেট কাগজ আদি পেলাই দিয়ে বা পিক পেলাই অথবা। উম।
এইবোৰ হয় দেই ত মানে মই ভাবো দেই এইবিলাক- তাক, এইবোৰ, এইবোৰ মানে উম লাগে মানু্হ বোৰ। কিন্তু মানে, মানুহবোৰে সলনি এতিয়ালৈ হোৱা নাই আৰু কবলে গ'লে সৰু সৰু ভাল অভ্যাসে সমাজত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। অ এইবোৰ কৰা বন্ধ কৰি দিয়ে তেন্তটো আমাৰ পৰিৱেশটো আৰু উন্নত হৈ পৰিব।
হা অ। হয় আৰু পৰিস্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ মাজত কেনে সম্পৰ্ক আছে বুল বুলি ভাবা তুমি?
ধৰা পৰিষ্কাৰ পৰিৱেশে ৰোগৰ বিস্তাৰ কম কৰে। আ ধৰা নহলে ডেংগু মেলেৰিয়া এইবোৰ বহু ৰোগ আছে যোনবোৰ অপৰিষ্কাৰ পৰিৱেশৰ বাবে আৰু বৃদ্ধি হৈ পৰিব
উম হয় হয় পানীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাও গুৰুত্বপূৰ্ণ কিন্তু দেই
হয় উ মানে ধৰা বিশুদ্ধ পানী আমি নাখালেতো আমাৰ বেমাৰ মানে যদি আমি উম বিশুদ্ধ মানে ক'ব গ'লে বিশুদ্ধ পানী খোৱা আৰু পানীৰ উঠোৱা পৰি পৰিষ্কাৰ ৰাখাটো অতি প্ৰ লেতেৰা পানীবোৰ যদি আমি খাওঁ আমাৰ স্বাস্থ্যৰ বাবে বেয়া আমাৰে ব আমি ব ৰোগত ভুগিব লগা হব
উম উম আৰু এ এ তুমি এইটো জানানে মানে কি পানীৰ পৰা মানে এ এ কেঞ্চাৰ হ'ক বা ফাইব কি এইটো কিবা ফবিয়া টাইপ টা বেমাৰ আছে নহয় এইবিলাকো মানে অলপ হেৰি হয় আমাৰ কেঞ্চাৰটোতো খুব হয় পানী বেল লেতেৰা পানীৰ পৰা মানুহৰ কিন্তু উম আৰু উ উ উ উম আৰু বৰ্তমান সময়ত চৰকাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা ভাৱে বিভিন্ন অ মানে অভিযান চলাই আছে দেই কিন্তু এইটো ক'ব লাগিব
অ সেইটো ক'ব লাগিব ধৰা এনে অভিযানৰ উদ্দেশ্য হল যে মানুহক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি কেনেকে কেনেদৰে তেওঁলোকৰ সচেতন কৰিব পাৰি
উম অ কিন্তু কেৱল অ অভিযান কৰিলেই নহব দেই এইটো এটা ক আকৌ মানুহৰ মানসিকতা কিন্তু সলনি হ'ব লাগিব
উম একেবাৰে ঠিক কৈছা ধৰা অ পৰিষ্ পৰি্ছন্নতাত এটা অভ্যাস হ'ব লাগে কেৱল এটা দিনৰ কাম নহয় মানে সদায় কৰিব লাগে এইটো নিজৰ চৌপাশতটো যদি পৰিষ্কাৰ কৰি ৰাখে নিজৰে ভাল দিয়াছোন
উম আৰু আৰু শিশু সকললে সৰুৰ পৰা পৰিষ্কাৰ পৰি্ছন্নতা শিক্ষা দিয়াটো উচিত মাক দেউতাকে বা যোনেই নহওক আৰু
অ সেইটো হয় সৰু বয়সৰ পৰাইতো তেওঁ তেওঁলোকে ভাল অভ্যাসবোৰ চিনি পাব কৰিব পাৰিব ত' ভৱিষ্যতৰ ভাল নাগৰিক সৃষ্টি কৰিব
উম হম আৰু সামাজিক মাধ্যম জৰিয়তে পৰিষ্কাৰ পৰিছন্নতাৰ বিষয়ে মানে স সচেনত এ এ কি সচেতনতা মানে বৃদ্ধি কৰিব পাৰি
অ নিশ্চয় মানে ধৰা অ মানুহে যদি এই বিষয়ে সঠিক তথ্য পাই তেনে আমাৰ সমাজত অধিক পৰিষ্কাৰ হব মোৰ মতে ধৰা পৰিষ্কাৰ ঘৰ পৰিস্কাৰ সমাজে মানুহৰ জীৱন উন্নতি কৰে আৰু ইয়াৰ ফলত ক'ব গ'লে টো আমাৰ তেতিয়া যদি আমি পৰিষ্কাৰকে থাকো তেন্তে বহু আমাৰ যোনবোৰ আ বেমাৰ আজাৰ হয় সেইবোৰ সেইবোৰ কমি যাব আৰু তাৰ তাৰ উপৰিও মানে উম আৰু আমাৰ মানে চৌপাশ বোৰ চাফা হৈ থাকিলেতো আমাৰ বাবে ভাল ধৰা
উম হয় মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কেৱল সৌন্দৰ্যৰ বিষয়ে নহয় দেই এইটো ই স্বাস্থ্য আৰু অ অ সভ্যতাৰো পৰিচয় আৰু যে লাষ্টত মানে শেষত ক'ব বিচাৰো আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগে বা কৰিলে এখন সুস্ স্থ আৰু পৰিষ্কাৰ সমাজত গঢ়িব পাৰিম
অ অ ঠিক কৈছা ধৰা পৰিষ্কাৰ থাকি উ মানে আমি সকলোবোৰ পৰিষ্কাৰ থাকিব লাগে সুস্থ থাকিব লাগে মানে অ এই এই চিন্তাধাৰাটো সকলোৰে মাজত থাকিব লাগে বুলি মই ভাবোঁ
উম উম উম উম উম অ আৰু পৰিষ্কাৰ থাকক সুস্থ থাকক সকলো আহ ভাল ভাল লাগিল দেই আজি তোমাৰ লগত হ এই বিষয়টো আলো
উ হুম, ঠিক আছে দিয়া।
দিয়া।